অহ, কি কৰি আছা? আজি তোমাক এটা কথি, কথা সুধিবলৈ মন গ'ল।
অ কোৱা কোৱাক মইতো ভালে আছো বাৰু কি কথা
আজি কালি মই ভাবিছো আমাৰ ফোন ব্যৱহাৰটো বহুত বেছি হৈ গ'ল নি কি মই নিজৰ কথা ভাবি অলপ চিন্তাত পৰিছো।
কৰিছো কিয় কিবা হ'ল নেকি? মানে মই দেখিছো দিনৰ বেছিভাগ সময় মোবাইল লৈ থাকো ক'। পঢ়া থাকিলেও কিছু সময় পঢ়াটো মনত- নহয় বাৰ বাৰ মোবাইল মানে চলাবলৈ মন যায় উম এ বুজিছো এইটো মোৰ লগতো হয়। মই ভাবোঁ মাত্ৰ অলপ সময় চলাম। কিন্তু কেতিয়াও সময় গুচি যায় ক'বই নোৱাৰোঁ। হয় ন, মই কেতিয়াবা ভাবো, মাত্ৰ অলপ সময়। কিবা ভিডিঅ' চাম। তাৰপিছত দেখোঁ বহুত দেৰি হৈ গ'ল। এতিয়া নিজ- নিজৰ ওপৰত খঙো উঠে। উম' হুম। মইয়ো তেনেকুৱা, বিশেষ কৰি ৰাতিপুৱা সময় আৰু ৰা ৰাতিৰ সময় বেছি চলোৱা গুচি যায়। মই ভাবো যে এতিয়া ৰাতি শুম জল্দি শুম তাৰপিছত বিচনাত পৰাৰ পাছত আৰু। নিজে নিজে হাতখন মোবাইলৰ পিনে যায় আৰু তাৰপিছত- কেতিয়া এনেকে এক ঘণ্টা গুচি যায় গমেই নাপাওঁ। তাৰপিছত আৰু ৰাতিপুৱা উঠি ফালেও ভাবো যে একবাৰ পুতুককৈ মোবাইলটো চাওঁ যে- কোনোবাই কিবা দিছে, বা কিবা সেনেকুৱা। মানে চাবলগীয়া বস্তু আছে নেকি? তাৰপিছত সেনেকে সময়টো গুচি যায়। এ' গমে ধৰিবই নোৱাৰি দিয়া।
হয় অ'। তাৰ বাবেও মানে সকলোৰে ৰাতি দেৰি হোৱাৰ কাৰণেও উঠিবলৌ অসুবিধা হয় জল্দি। আকৌ তোমাক- ক্লাছতো কেতিয়াবা।
কেতিয়াবা। আ আ মানে মাজে মাজে চলোৱা যায়। উম' ক্লাছত চলালেতো এইটো বাৰু বেয়া কথা, কাৰণ পঢ়া খতি হৈ আছে। আৰু মানে, চাব গ'লে মোবাইলৰ ভা- ভাল কথাও আছে, ভাল, মানে কি কয়, ব্যৱহাৰ। আৰু সেনেকে- বেয়াকেও আছে, কিন্তু মোৰ মতে। উম, মোবাইলৰ বেয়া বেছি আছে নিকি নাজানো আৰু। উম হয় ভাল দিশো আছে কোনো কথা নাজানিলে মানে অ', পতককে বিচাৰি পোৱা যায় পঢ়া বাবেও বহুত সহজ হয় কিন্তু বেছি ব্যৱহাৰ কৰিলে মনটো অলপ আলসুৱা হৈ যায় বুলি লাগে আৰু বেয়া দিশবোৰো আছে বেয়া দিশ শতটো বেছি গ'লে মানে বুজি চাই ন উম উম গম পাইছোঁ নাই অ', মই মানে চাইছো নিজৰে মানে কথা যে আগতে ধৰি লোৱা মোবাইল মোৰ নাছিলে হা প্ৰায় ধৰি লোৱা পাঁচ ছয় বছৰ আগৰ কথা এইবোৰ। তেতিয়াও মই পঢ়িছিলো জানা এতিয়া কিন্তু মোবাইল পোৱাৰ পাছত লাহে লাহে অলপ পঢ়া কম আহি মানে ক মি কমি আহি গৈছে আগতে পৰীক্ষা বুলি পঢ়া গৈছিল। আজিকালি মানে এনুকুৱা লাগে পৰীক ক্ষা আহি গৈছে পৰীক্ষাৰ কাৰণে একদিন আগতো পঢ়া ভাল তে নহয় সেই মোবাইল ফোন চলাওঁতে গুচি ছি যায় সময়টো গোটেই দিনটো এ, মোৰো একেই কিছুদিন আগে ভাবিছিলোঁ প্ৰতিদিন অলপ অলপকে পঢ়িম কিন্তু মোবাইল বাবে মনটো অলপ মানে আনমনা হৈ যায়। উম উম বুজিছোঁ তুমি চেষ্টা পিছে কৰিছিলানে? কমকে চলাব কাৰণে অ', মই চেষ্টা কৰিছোঁ মই ভাবিছোঁ পঢ়া সময় মবাইল দূৰত ৰা খিম যাতে উম মানে বাৰে বাৰে চলাই থাকিবলে মন নাযায় কিন্তু সব সময়ে সফল নহ হয় বাৰু উম নাই কঠিন কঠিন বহুত কঠিন এইটো কাম কাৰণ মোবাইল কাষত থাকিলে মোৰতো নিজৰ মানে পঢ়া একদমেই নহয়। সেইকাৰণে মই যদি ভাবোঁ যে আজি পঢ়িব্বয়ে লাগিব নহ হ'লে মানে মোৰ দিগদাৰি হ'ব পাছলৈ সেইদিনা মই মোবাইলটো মই মোৰ মাৰ হাতত দি থৈ দিওঁ।
ঠিকেই কৰা কিন্তু মানে কেতিয়াবা মন যায়ো। মবাইল নল'লেপ বাহিৰত ঘূৰিম ঘৰ মানুহৰ লগত কথা পাত তিম আগে মানুহ বিলাকে বেছি মুখামুখি ক'ত থা পাতিছিল মানে মবাইল নথকা টাইমত এতিয়া আৰু মানে দেখিছা ন আমি মোবাইলত এ, লাগি থাক
বাইলতে লাগি থাকক অ'। অ', এইটো এইটো হয় আগতে মানে এতিয়া চবেই মোবাইলত তে ব্যস্ত আগতে যে আমা ওচৰৰ ওচৰৰ ঘৰৰ যোন ওচৰত থাকে তেওঁলোকৰ লগত কথা, ওচৰ চুবুৰীয়া লগত কথা বতৰা হৈছিল অলপ। এতিয়া নিজৰ এটা ঘৰত থাকিও মানে আন এটাৰ লগতে কথা নাপাতো, ঘৰৰ ভিতৰতে। বাকী আৰু ওচৰ চুবুৰীয়াৰ লগত কি কথা পাতিম, সেনেকুৱা হৈ যায়। কোনো কাকো এনেকৈ চিনিয়ে নাপায় আজিকালি আজিকালিৰ যুগত। আগতে ধৰি লোৱা তোমাৰ। বহুত মানুহৰ বহুতে সেনেকে চিনি চিনাকি আছিল। আৰু সেনেকে ভালো লাগিছিল দিয়াচোন কৰ'বাত সেনেকে গ'লে, কাৰোবাত এনেকে লগ পোৱা চিনাকি টাইপ হৈ গৈছিল, আজিকালি কোনো কাৰো লগত কথা পাতিবই নোখোজে।
অ। এইটো দেখি মানে বহুত বেয়া লাগে, কাৰণ আগে বন্ধু বিলাকৰ লগ গত বেছি কথা পাতিছিলো লগ কৰি, এতিয়া বেছিভাগ সময় মানে বাৰ্তাহে পঠোৱা যায়।
উম' উম' সেয়াই মানে আজিকালিতো লগৰ লগত এনেকে ধৰি লোৱা কৰ'বাত ফুৰিব গলো কথা পাতিলো বাৰু কথা পাতা যায়, কিন্তু তেওঁ তাৰে মাজত অলপ হ'লেও মোবাইল ফোনটো চলোৱা যায়, আৰু সেই আৰু আগৰ মানে এ কি ক'ম আৰু, কিন্তু মানে এটা কথা হয় আকৌ যে মোবাইল ফোনৰ কাৰণে আকৌ এটা কথা ভাল হৈছে। যে যোন মানুহ ধৰি লোৱা দূৰত থাকে। আমি সিহঁতৰ ঘৰত আগতে সদায় সদায় যাই থাকিব নোৱাৰিছি ছিলো বা সদায় সদায় লগ কৰিব নোৱাৰিছিলো। কিন্তু এতিয়া মোবাইল ফোনৰ কাৰণ ণে সেনেকে কথা পাতিব পাৰো, সেইটো হিচাপত আকৌ ঠিকেই হৈছে।
হয়। এইটো মানে এটা খুব ভাল দিশ। অম মোবাইল ফোনৰ, নহলে দূৰৰ বন্ধু বিলাকৰ লগত কথা পাতিবলৈ অসুবিধা হল হেতেন, কিন্তু আমাৰ নিজৰ নিয়ন্ত্ৰণ থাকিব লাগে বুলি মই ভা
বুলি মই ভাবোঁ, আমিটো নিজে অলপ আ চাব লাগিব আৰু। মোবাইল ফোনক আৰু কিমান আমি বেয়া বুলি কৈ থাকিম, নিজেও অলপমান চাব লাগিব কেনেকে ব্যৱহাৰ কৰো।
অঁ। মই ভাবিছো ৰাতিপুৱা অলপ আগে আগলে মানে মবাইল টো এৰি দিম মানে নাচাওঁ, তাৰপিছত অলপ পঢ়িম বা গান শুনিম, তুমি কি ভাবা?
কি ভাবা? উম' নাই নাই সেনেকুৱা যদি কৰাটো ভালেই হ'ব। মই ময়ো চেষ্টা কৰিম, কাৰণ ইটো কথা সঁচা যে উঠাৰ লগে লগে যদি একবাৰ মোবাইলটো চোৱা যায়। গোটেই দিনটো আৰু মানে সিটো বস্তুৱে চাই থাকিব ইচ্ছা যায়।
অ। ঘৰৰ ডাঙৰ বিষ বিলাকেও মানে সচাই কয়। কিন্তু মানে ঠিকে কয়, কিন্তু কিন্তু আমাৰ মন টো মানে নামানে, কি কৰিবা আৰু।
উম' না মোবাইল ফোনটো বস্তুটোয়ে সেনেকুৱা ন। সঁচাই কওঁ যদি মোবাইল ফোন যেতিয় লৈ অকল ধৰি লোৱা ফোন কৰিব কাৰণে ব্যৱহাৰ হৈছিল ন তেতিয়াই ভালে আছিল, আজিকালি যোনটো আধুনিক যুগৰ মোবাইল ফোনবোৰ সেইটো অলপ লাগতিয়াতকৈ বেছি মানে মডাৰ্ণ বা বেছি আধুনিক হৈ গৈছে সিমান আধুনিক হ'ব নালাগিছিল, সেইটোৰ কাৰণে দিগদাৰী হৈ গৈছে কাৰণ চব বিচৰা বস্তু আমাৰ হাতত আহি গল আমি আৰু নিজৰ পৰা ক'তো চেষ্টা কৰিব নোখোজা হৈ গ'লো।
থিকে কৈছা, মানে আগতে আমি বাহিৰত ওলাই যাওঁ, নিজেই মানে সকলো মানে চেষ্টা কৰো। মানে এটা ব্যৱহাৰিক জ্ঞান এটা আৰু ন সেইটো মানে এতিয়া নো
এতিয়া নোহোৱা হৈ গৈছে। উম উম সেয়েই, আমাৰ মা পাপা সেই যুগতে চাই লোৱা মা পাপাৰ যুগত। চবেই চবক চিনি পাইছিল, চবেই চবক নতুন কথা শিকাইছিল আৰু জীৱনৰ মানে জীৱন কেনেকে চলে তেওঁলোকে বেছি জানে আমাতকৈ, আমি গোটেই সময়ে গোটেই সময় মানে বেছিভাগ সময় এনেকে মোবাইলৰ সন্মুখতে বহি থাকো তে যায় আমি জীৱন জীয়াবলৈ ওলাই সিমান নাযাওঁৱেই ত সেইকাৰণে বেছি কথা আমি শিকিবলৈ নাপাওঁ।
অঁ সেইটো হয়, মানে এই মানে মোবাইল ফনে যন্ত্ৰটোৰ কাৰণে যিমান মানে ভাল হৈছে আধুনিক হৈ সিমান মানে সেইটোয়ে বেয়া দিশু আছে, আম আমি মানে সেয়াই একোতে মানে চেষ্টা নক কৰা হলোঁ মানে সকলোবোৰ সহজতে পাই যাওঁ ইন্টাৰনেটৰ সহায়ত। আৰু সেইটোৱে মানে সেইটো হ'ব নালাগিছি লে মানে উ আমাৰ ঘৰতো এতিয়া মানে অফ ফোনতে সকলো হৈ যায় বুলি আমাক ওলাইও যাব কম দিয়া হ'ল।
উম সেয়া পিছে আমাকো চোৱাচোন এতিয়া আমি মোবাইলতে লাগি আছো চা ক'বলৈ গ'লে
অ।
অ ঠিকে কৰিছ। মোবাইল কমকে ব্যৱহাৰ কৰিম বুলি কয় দুয়োটা এতিয়া মোবাইলতে লাগে কে আছে।
এইটো হয় কিন্তু, কিন্তু আমি ভাল কথাও আলোচনা কৰিছো দেই।
উম সেইটোও হয় বাৰু। এতিয়া এতিয়া কি কৰিবা বুলি ভাবিছা? মোবাইলটো কমকৈ ব্যৱহাৰ কৰা আজিৰ পৰাই আৰম্ভ কৰোঁনে।
অ' ঠিকে কৈছা, মানে আজি মানে এতিয়াৰ পৰাই আমি দুয়োজনে চেষ্টা কৰোঁ, বাকীবোৰক পিছত চাম আৰু।
চাম আৰু, অ' নিশ্চয়-নিশ্চয় হ'ব দিয়া তেতিয়া হ'লে।
উম' দিয়া, ঠিক আছে দিয়া।